অ' শুনিছোঁ শুনিছোঁ কোৱা।
অ, ভাত খালা তুমি?
ভাত খোৱা নাই বাৰু এতিয়ালৈকে তুমি কি কৰিছা?
মইও আছোঁ ৰ'বা এনে।
আচ্ছা আচ্ছা, তুমি খালা ভাত? অ' ভাত আজি অ ভাত আজি তোমাৰ মাছ বনাইছে মাছ মানে তোমাৰ ঔ টেঙাৰে বনাইছে। বাকী সেয় আৰু তা ভাত আৰু বিশেষ আৰু যিহে গৰম দিছে গৰমতটো আৰু বিশেষ একো খাব নোৱাৰি চাগে নহয় জানো।
মাছ কি তুমি ভাল পোৱা নেকি খাই কিনে?
মাছ বাৰু মই তেনেকে তোমাৰ আঞ্জাত দিলে ইমান ভাল নাপাওঁ কিন্তু তোমাৰ ধৰা আহ ভা ভাজা মাছটো মোৰ প্ৰিয় আৰু।
তোমাৰ তুমি কি খায় ভাল পোৱা?
মোৰ ভাল পোৱা ক'ব গ'লে এই গৰমতো টেঙাৰ আঞ্জা মাছেৰে এনেকে আৰু পইতা ভাত এইবোৰে খাই ভাল লাগে ন এতিয়া। কাৰণ ইমান গৰম মছলা জাতীয় খাদ্য বা খাব নোৱাৰিতো ইমান গৰম।
বুজিছোঁ বাৰু বৰ্তমান ত যিহে বতৰটো দিছে বতৰ বা তেনেকুৱাই হয় আৰু ক'ব তোমাৰ ধৰা বতৰৰ লগত আমাৰ খাদ্যবোৰ নিৰ্ধাৰিত থাকে যেনে ধৰা বেছিকে যেতিয়া তোমাৰ আহ বেছিকে যেতিয়া তোমাৰ ঠাণ্ডাৰ দিন দেখিব ঠাণ্ডাৰ দিনত মানুহে মাংস খায় হয় নে নহয়?
তোমাৰ গৰমৰ দিনত গৰমৰ দিনত আদি তোমাৰ মাংসৱেদি খাবলৈ ইচ্ছা নাযায় তো বতৰৰ ওপৰত আমাৰ খাদ্য নিৰ্ধাৰিত থাকে। যেনে ধৰা তোমাৰ বতৰৰ লগত তোমাৰ কিছুমান তোমাৰ বস্তু নিৰ্ধাৰিত থাকে যেনে ধৰা চ চব সময়ত শাক কাতি পাচলি খেতি কৰিব নোৱাৰি হয়নে ঠাণ্ডাৰ দিনত আমি হা শা ঠাণ্ডাৰ দিনত আমি শাকৰ খেতি কৰিব পাৰো ত তেনেকুৱা এক কথা। তাকে তুমি কি ভাবা? হেল্ল'
হয় কোৱা
অ মানে মই সুধিছো যে তুমি কি ভাবা এই ক্ষেত্ৰত খাদ্য আদিৰ ক্ষেত্ৰত তোমাৰনো তোমাৰনো প্ৰিয় খাদ্যনো কি
প্ৰিয় খাদ্য কব গ'লে সেই আৰু মান মানে দালি আলু ভাজি ভাত এনেকে খায়ে ভাল লাগে বাৰু এইটো কম্পৰ্ট ফুথ মানে সেইটো খায়ে ভাল লাগে
বাকী তুমি এনেই মাছ মাংস আদি সেইবোৰ ভাল নোপোৱা নেকি পনীৰ পনীৰে ধৰা ভেজিটেৰিয়ান
নাই বাৰু এইবোৰ মোৰ ইমান প্ৰিয় নহয় তথাপিও মানে খাওঁ নাখাও বুলি নকওঁ খাওঁ মানে মানে প্ৰিয় খাদ্য বুলি ক'ব গ'লে প্ৰিয় নহয় আৰু মানে খাওঁ আৰু
হয় হয় মোৰ প্ৰিয় খাদ্ দ্য তোমাৰ তেনেকে নাই দিয়া কিন্তু মই গাহৰিটো ভাল পাওঁ বাৰু গাহৰিটো মানে মোৰ প্ৰিয় ত সেয়ে আৰু গাহৰি প্ৰিয় তাৰপিছত তোমাৰ মানে মোৰ একজেক্টলি তোমাৰ প্ৰিয় বুলি ক'লে অকল এটা ধৰিব পাৰি ত মোৰ তেনেকুৱা নাই আচলতে গাহৰিতটো মই একদম এক একদম প্ৰিয় বুলি নকওঁ মই চব খাব পাৰো তোমাৰ ইচ্ছা কৰিলে মানে মন যেতিয়া ভাল অভ্যা খাদ্যটো যদি খাব লাগে বা সোৱাদযুক্ত হয় তেতিয়া মই বুজে টো খাব পাৰি আৰু মানে তেনেকুৱা
হয় হয় পিছে পিছে তুমি গাহৰিৰে মাংস কিহেৰে খাই পাইছা
অ গাহৰি
মানে যেনেকুৱা হওক লাই শাক তেনে এনেকুৱা ধৰণৰ আৰু মানে কিহেৰে খায় পাইছা
অসমত গাহৰি মাংস তোমাৰ গাহৰি তোমাৰ সব বুলি নকওঁ মই তোমাৰ পালে মানে আহ
হয় হয় হয়
তমাৰ ত তোমাৰ ষাঠি টকাতে পায় আৰু তাত আমি লগৰ বিলাকে মিলি একেলগে খাব যাওঁ মানে সেইটো এটা বেলেগ এটা মেমৰি আৰু তোমাৰ তুমি এনে বনাব জানা না নাই তুমি এনে বনাব ব জানা নে নাই
কিন্তু মই গাহৰি মাংসটো নাখাও বাৰ খাই কিনে ইমান ভাল নেপাওঁ
হা হা কি কৈছা কি কৈছা হেল্ল' অ এনে তুমি বনাব কি কি জানা এনেই তুমি বনাব কি কি জানা